হেল্ল'
হেল্ল'
অহ শুনিছে?
কি কি কৰিছ?
বাহিৰত গৈছিলো
মাতটো কাটি কাটি আহিছে
অহ মই শিলপুখুৰীত অহ এতিয়া শুনিছা? এতিয়া শুনিছা?
অহ
অহ এই ফেনটো লগোৱা আছিলে সেইটো
আচ্ছা আচ্ছা, বাকী ঘৰ ক'ত তোমাৰ?
বাকী মই থাকো মঠঘৰীয়াত।
ক'ত?
মঠঘৰীয়াত।
মঠঘৰীয়াত?
গুৱাহাটীতে হয় এই নাৰেংগীৰ সিফালে আৰু বাকী এতিয়া কি কৰিছা তুমি?
মই ডিউটিৰ পৰা আহি কিনে ৰুমত
অহ আচ্ছা আচ্ছা আচ্ছা মই বাহিৰত গৈছিলো অকমান কিবা পাৰ্চনেল কাম আছিলে অহ আহি পেলাই আহি পেলাই জাষ্ট অকমান ফেনটো লগাই বহিছিলো, তাৰ পিছত পালো আৰু তোমাৰ মেছেজটো এ সেইটো কথা আৰু তাৰপিছত ইয়াতে কি ইয়াতে কি হেৰি ইয়াতে পেলী গামত থকা
ক'ত থাকো?
মানে গুৱাহাটীত থাকা নেকি?
অ', বৰ মোৰ ঘৰ মোৰ ঘৰ যোৱাটো হয়। মই থাকো গুৱাহাটীত জব কৰি আছো উ'ম।
সোণাপুৰ
হা
ৰাতি আকৌ ভাত বনাবৰ হৈ ন টাইম বিলাক
নহয়, মানুহ আছে বনাবলে। উ'ম। কেতিয়াবা বনাব লাগে যেতিয়া মেদৰ গা বেয়া থাকে। তেতিয়া
অ', অ', মই দেৰিকে বহাওঁ। অকমান লাহে ধীৰে বনাও, মই বেছি আইটেম নকৰো মই ছিমপ্ল কে বনাও যে অ', সোনকালে কৰিছে আৰু এটা কিবা বনাই দিম।
হু'ম।
তেনেকে আৰু মই পঢ়া নাই ময়ো জব কৰিছিলো বৰ্তমান
কিহত কৰিছিলা?
মই ফাইনেন্সত।
কি ফাইনেন্স?
ফাইনেন্সৰ কামেই তোমাৰ এইতি বা এইবিলাক ইঞ্চুৰেন্ঞ্চ কেইটা ফাইনেন্স যে
আচ্ছা, আচ্ছা।
সেইবিলাগত আছে। কিন্তু মই ৰিচেট এৰিছো এ' একমাহ মান হল এৰিছো। এ! তাৰপিছত এতিয়া মই বৰ্তমান ঘৰতে আছো আকৌ কৰিম, চাগে অলপ ত মোৰ গাটো বেয়া আছিল।
আই চি আই চি পটেঞ্চিয়েলত কৰিবা নেকি?
অ, আই, চি, চি কৰিব পাৰি।
নহয়। শুনা, মই ক্লিয়াৰ এন কাত কথা কওঁ মই এইবোৰ নকওঁ যে এই কি নাম জানো আই চি চিয়েল পটেন্তচিয়েলটো এজেণ্ট এজেন্ট কৰিব লাগিব তুমি জানাই পলিচি কৰিব লাগে যিহেতু ইঞ্চুৰেঞ্চ বা। হা, হা। কিহত?
এছ এম, চেলচ মেনেজাৰ।
ছেল্ছ মেনেজাৰৰ কামটো আৰু প্ৰেছাৰৰ কাম।
নাই নাই নাই মই এজেন্টত নকৰো, মইতো এচ এমৰ মেনেজাৰ আছিলো ন।
অ'।
মইতো ব্ৰাঞ্চ মেনেজাৰ মইটো এচিটেনচ চি ব্ৰাঞ্চ
অ' এনেকেতো ময়ো আছিলোঁ ন ম ময়ো য'ত প্ৰথম কৰিছিলোঁ তোমাৰ তোমাৰ মই এছ বি এফ চি মই তোমাৰ এছ বি এফ চি ফাইনেন্সত এজ এ ব্ৰাঞ্চ মেনেজাৰ।
অ', কিন্তু মই ফাইনেন্চৰ কাম নকৰো।
গম পাইছো, গম পাইছো তোমাৰ কথাটো গম পাই তুমি নকৰা সেইটো ঠিক আছে। তোমাৰ অপিনিয়ন তোমাৰ মই জাষ্ট সুধিলো তোমাক কথা। তুমি কৰিবা আৰু নকৰিবা এইটো টটেলি তোমাৰ ওৰত ডিপেন্ড। মই জাস্ট মানে কৈছো যে এনেকে আ কৰিব পাৰা কৰিবা। মই কৰো, মই কৰো তোমাৰ আই চি আই চি বেংকত।
আচ্ছা, আচ্ছা, আচ্ছা। অ' এই মোক সুধিয়ে থাকে ফোন কৰি কৰি বহুতে। সুধিয়ে থাকে। কৰিবা নেকি, কৰিবা নেকি বা। মই বোলো নকৰো দে। সুধিয়ে থাকে। কেইজনীমান নতুনকে জইন হৈছে। কৰিছে। মানে বিচাৰি পোৱা নাই।
তেনেহ'লে তুমি এইটো কৰা ন তুমি কি নাম জানো, গুৱাহাটী কেৰিয়াৰ বিনছ আছে তাত ট্ৰাই কৰা ন কেৰিয়াৰবিনছত জব।
কৰিম, তাৰ মানে মোৰ একচুৱেলি ল' প্ৰেছাৰ হা। মানে ল' প্ৰেচাৰ অকমান মানে প্ৰেচাৰটো ল'। অ', সেইটোৰ কাৰণে মই তাৰ মানে অলপমান মই কৰিম দুই মাহ মই মানে অলপ ঘৰত ৰেচট্ কৰিছো। তাৰ পিছত মই আকৌ কৰিম। সেইটো কাৰণে। মই বোলো ন
অ' তুমি কি মনিচাৰ লগত কৰা নেকি? ফাইনেনছত।
তেখেতক চিনি নাপাওতো এ এয়া আৰু মই কৰিছো পাঁচ বছৰ মান তাৰপিছত তেতিয়া কৰি পাৰো মানে মই একচেপ্ত মানুহৰ বডিটো বেছি মানে মানে নিজৰ হেল্থটো বেছি ডাঙৰ বস্তু ন সেইকাৰণে মই ভাবিলও নাই মই কমপ্লিটলি বেডৰেষ্ট লৈ লও। তাৰপিছত তেনেকে খুব দৰকাৰী ঘৰতে ৰেস্ত কৰো আৰু খোৱা লোৱা পুৰা মেইনটেইন কৰি আছো। একমাহ পুৰা ৰেষ্ট। তাৰ পিছত মই হেৰি কৰিম।
অঁ একমাহ একদম ফিট এণ্ড ফাইন হৈ যোৱা।
অঁ সেইটোৱে হৈছে চাগে মোৰ হিচাপত অলপ দৌৰা দৌৰিত কিবা বেছিকে কৰিলো নেকি সেইটোয়ে ভাবিছ অ' সেই হৈ গ'ল মানে বাহিৰত খাই দিওঁ ভাত টো। সেইটো কাৰণে হেৰি হৈ গ'ল
এইটোৱে চেলচত কৰিলে বা কিবাত কৰিলে এই
মোৰ তাৰমানে মাজতে হেবিটটো বহুত বেয়া হৈছিল তাৰমানে কি কৰিছিলো ৰাতিপুৱা দৌৰা দৌৰি যাব লাগে ঘৰত ভাতটো নাখাও চাহ তাহ দি পেলাই দুপৰীয়া বাহিৰেত খোৱা মানেইতো গমেই পোৱা কোনো ভিটামিন নাথাকে তেনেকে মানে আৰু আমি কও মানে হেবিটতো কমপ্লিট চেইনজ হৈ গৈছিল সেইকাৰণে চাগে সেইকাৰণে মই এতিয়া মানে অলপমান অকণমান কেয়াৰ লব চেষ্টা
মোৰ ইয়াত আহা তোমাৰ তিনিমাহ হ'ব প্ৰথমত যেতিয়া আহিছিলো তেতিয়া গা বেয়া পুৰা কৰিছিলো মানে ৱেডাৰ চেঞ্জ ৱেডাৰ এইপিনে আমাৰ আপাৰ আচামৰ ৱেডাৰটো নিমিলে ন। ৱেডাৰ চেঞ্জ আৰু দুই নম্বৰ কথা ৱাইড পানী চেঞ্জ হৈছে আৰু ঘৰ ঘৰত। থাকি অভ্যাসটো হৈ গ'ল নহ এতিয়া খাবলৈ মন নাযায় ধৰা ঘৰত মায়ে বনাই ৰাখে খাই আহি পিনে খাওঁ খালি।
অহ
বেংগলী মানুহ আৰু বেংগলী মানুহৰ খানা যদি না পাই, এনেকে হ'ব নহ নিজৰ খানাটো যেনেকে তোমাৰ তোমালোকে নিজৰ খানাটো নাপালে কেনেকে এইটো লাগিব নহ এইটো এই তঅ এতিয়া অলপ ঠিক হ'ল বাৰু। তোমাৰ ঘৰ ক'ত কৈছা, মঠঘৰীয়া মানে এই নাৰেংগী পিনে? নাৰেংগী মই আজি গৈ আহিছো। মই আইতাৰ ঘৰৰ অলপ আগত আহিছো মোৰ আইতাৰ ঘৰ নাৰেংগী নাৰেংগী এইটো তোমাৰ ফৰেষ্ট গেট ফৰেষ্ট গেট।
গেট হস্পিতেলতো চিনা চাগে? সেই তাৰ পৰা যাব লাগে। এহ দহ মিনিট মান
অহ মোৰ এইটো আইতাৰ তোমাৰ এইটো ফৰেষ্ট গেট, নাৰেংগী ফৰেষ্ট গেট বিজুলী নগৰতো আছে যে
অহ, আচ্ছা আচ্ছা। অহ, ঘৰত গৈ থাকানে?
ঘৰত মই ইলেকচনত গৈছিলো তাৰ পিছত আৰু যোৱা হোৱা নাই। ইলেকচন গৈছিলো মানে মই আহি জইন কৰি এই একমাহ হোৱা নাই আকৌ ইলেক ইলেকচন পৰি গ'ল আকৌ ঘৰত যাবলগীয়া হ'ল। এতিয়াতো আৰু যোৱা নাই। এতিয়া চাওঁ একেবাৰে দূৰ্গা পূজাত গ'লে আৰু যাব হ'ব নহ'লে
অহ গ'লে কেইদিনমান থাকি আহা চাগে?
ঘৰত থাকিব মন নাযায়। ঘৰত গ'লে এতিয়া থাকিব মন নাযায়, গুৱাহাটীৰ হাৱাতো লাগি গ'ল যে
অহ মই নাজানো মই গুৱাহাটীত যাব নোৱাৰো, মই মানে সৰুৰ পৰা ইয়াতে আছো আছো যে মই কিবা বেলেগত যাব নো মানে নোৱাৰো আৰু, মানে মই গুৱাহাটীত যে এ মানে বেলেগত মানে ফুৰিব যাব পাৰো, কিন্তু মই মানে বহু দিন থাকিব মই ভাল নাপাওঁ।
এইটোৱে কথা ন, তু এতিয়া, এতিয়া চোৱা এতিয়া ম ম আমি থাকো কামত আমাৰ এইটো টেনশ্যন নাহে। ঠিক আছে তোমালোকে ছোৱালীয়ে ছোৱালীয়ে এদিন থাকিবা, দুদিন থাকিবা তিনদিনা এদিন ক'বা যে মোৰ ঘৰত যাওঁ, ঘৰত যাওঁ কৰি থাকিবি কিন্তু আমাৰতো কৰিলে নহ'ব ন। আমাৰোতো চলিব লাগিব ন, সেইকাৰণে মোৰ, মই অহাৰ কোনো কথাই নাছিল, এই এটাই ৰিজাইন মাৰি দিলে। ৰিজাইন মাৰাত মানে আ জেডিছে ডাইৰেক্ট ক'লে যে তুমি গুৱাহাটী গুচি যোৱা গুৱাহাটীত, ত ল মই কৈছো গুৱাহী গৈ পিনে থাকিবলৈ টাইম লাগিব কয় তুমি ঠিক আছে তুমি গৈ কিনে এসপ্তাহ ৰেষ্ট লোৱা তাৰ পিছৰ পৰা জইন কৰিবই কৈ ঠিক আছে মই চাই ল ৰুম ম চাই ল তাৰপিছত মই এসপ্তাহ মান পিছত জইন কৰিম ঠিক আছে হ'ব, আহিলো তাৰ পিছত নাৰেংগীত থাকি কিনে মই আইতাৰ ঘৰত থাকি কিনে ৰুম-মুম চালোঁ, তাৰপিছত মই এতিয়া বৰ্তমান উলুবাৰী লাচিত নগৰত বাই চাউথ বাইলেণ্ড ফ'ৰত ৰুম লৈছোঁ, এ ৰুমৰ ভাড়া যিটো টন, টেন থাউজেণ্ড কে ৰুমৰ ভাড়া। এ ম মানে ৰূমটো চেঞ্জ কৰিব বিচাৰিছো, পোৱাও নাই ৰুম
অ দিয়া ঠিকে কৈছা, বহুত দাম
বহুত দাম মানে এক্চেছ আৰু ইপিনে তোমাৰ এচিও নাই, দহ হাজাৰ টকাত, সাত হাজাৰ, আঠ হাজাৰ টকাত এচি ৰুম পাই যায় পি জি লৈলে পি জিয়ে ভাল আছে দেখোন।
উম পিজি তুমি খোৱা-লোৱাও পাবা ন সেইটো কথা
পিজিত মানে ভাইব্ছটো মানে বেলেগ পিজি তোমাৰ কিমান থাকে চাবা দেৰিকে আহিব নোৱাৰে আৰু আমাৰ বেং
অ' উম, উম, উম, সেইটোও হয়, অ' উম মই-মই যে কামটো এৰিলো, ৰাতি মানে, ৰাতি মই দহটাত ঘৰ পাও
সেইটোয়ে কথা ন, এইটোয়ে কৈছো ন, আমাৰ এইটোয়ে মই ডাইৰেক্ট কৈছো চওক মোক গেট লৈ ইচ্যু কৰিবলৈ হ'লে মই ৰুম নাথাকো মোক কৈ যে মালিকে কয় নাই গেটলৈ কৈছো নাই তেতিয়া মই সোমাইছো ন কিন্তু এতিয়া চাইছো মানে-মানে চেভিং সেই কৰিম মানে সেইটো পইচাত উম আধা মানে ধৰা চছেভিং কৰিবলে ত টুৱেনটি পাৰ্ছেণ্ট থ্ৰাৰটি পাৰ্ছেণ্ট চেভিঙচ্ যিটো হয় তাৰ পৰা ধৰা টেন পাৰ্ছেণ্ট গুছি এ যাই অ টেন পাৰ্ছেণ্ট গুছি--টেন থাউজেণ্ড এক এক টকা দুই টকা নহয় ন খাত নিজে বনাই খাব পাৰি এইটো একো টেনচন নাই কিন্তু উম কিন্তু তোমাৰ সেইকেইটাতো চাব লাগিব ন আৰে এপিনে চালে নহ'ব ন ত' সেইকাৰণে মানে এ ভাবিছো এইটো চেঞ্জ কৰিম কিন্তু ৰুম পোৱা নাই ৰুম নাৰেঙগীতো খুজিছিলো সেইদিনা আইতাই কৈছে মই চাম যদি অ কিয় মানে অশান্তি পাই গৈছো ৰুমটো মানে অকল থাকিব মন থাকে তোমাৰ নলবাৰীত নলবাৰী গৈছে সি এতিয়ালেকে অহাই নাই ত সেইকাৰণে মানে বাছ ঠিক আছে হ'ব দিয়া উম উম উম ঠিক আছে গুড নাইট